হেল্ল'
হয়।
আপুনি কেনে আছে?
হয় মই ভালেই আছোঁ। আপুনি?
আ মোৰো ভাল নিশ্চয় ভাল। আশা কৰিছো আপুনিও ভালে আছে? সুস্থ সবল হৈ আছে। হয় আহ- আজি আমি আমাৰ এটা নতুন বিষয়ৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। অলপ- গভীৰভাৱে আলোচনা কৰিব বিচাৰিছো যিহেতু তাৰ প্ৰয়োজনীয়তাটো খুব আছে।
হয় হয় হয় নিশ্চয়।
আপুনি খেল এতিয়া আমি খেল শব্দটো- আমি ব্যৱহাৰ কৰো সৰু ল'ৰা ছোৱালীয়ে খেলাৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীৰ আমি- ধেমালিৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো।
হয় হয় হয় নিশ্চয়
হয় এতিয়া প্ৰকৃততে খেল কেৱল এটা সময়- অতিবাহিত কৰা বা আমাৰ আজৰি সময়ত খেলা কেৱল এটা ক্ৰীড়াই নহয়।
হয় হয় হয় হয়।
ই হৈছে এক প্ৰকাৰৰ প্ৰথম কথা আমাৰ শৰীৰৰ বাবে এক- প্ৰকাৰৰ আমাৰ বাবে এটা ব্যাম আৰু দ্বিতীয় কথা আমাৰ মানসিক- মানসিক এক প্ৰকাৰৰ আ আমাৰ মানসিকভাৱে এক প্ৰকাৰৰ হৈছে ই- মানসিকভাৱেও ই ধৰা এক প্ৰকাৰৰ এক্সাৰচাইজ আচলতে।
হয় হয় হয়।
গতিকে এই এইখিনিত আমাৰ দৈনন্দিন জীৱনত খেলৰ- যথেষ্ট প্ৰয়োজনীয়তা আছে। আপুনি কি ভাবে? যে আমাৰ আমি আমাৰ জীৱনত খেলৰ প্ৰয়োজনীয়তাটো কিমান দিয়া উচিত? খেলক আমাৰ সময় জীৱনটোত বা দিনটোত কিমান সময় দিয়া উচিত খেলক?
হয় আমাৰ জীৱনত- খেলৰ প্ৰয়োজনাটো প্ৰয়োজনীয়তাটো অত্যাধিক পৰিমাণে আছে।
আমাৰ খেল খেলিলে আমাৰ শৰীৰটো বৃদ্ধি আৰু বিকাশ হয়।
হয় হয়
খেলৰ জৰিয়তে আমাৰ শৰীৰটো- শৰীৰত ভালকৈ তেজ চলাচল হয়।
হয় হয়
আৰু তাৰ লগতে- সেই খেলৰ পৰা আমি বিভিন্ন- আনন্দ বিভিন্ন আনন্দও লাভ কৰিব পাৰো। আৰু সেই খেলৰ- বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ জীৱনত। হয়, হয়,
গতিকে এতিয়া কিছুমান মানুহৰ মনত এতিয়া এনেকুৱা এটা ধাৰণা আহি পৰিছে। যে সৰু ল'ৰা ছোৱালী সমূহক কেৱল এটা পাঠঠিয়ক্ৰমৰ- ভিতৰত সোমাই ৰাখি তেওঁলোকক আৱদ্ধ কৰি ৰাখে খেলিবলৈ- যাবলৈ নিদিয়ে কিন্তু তেওঁ লোকৰ সম্পুৰ্ণ- মন থাকে কাৰণ এজন শিশুৰ মনত খেলৰ প্ৰতি যোনটো ধাউতি থাকে সেইটো- আমি পাৰ কৰি অহা সময় অনুসৰি আমি গম পাও কিমান খিনি আমাৰ বাবে প্ৰয়োজন। গতিকে সেই ক্ষেত্ৰত অভিভাৱকে সেই বাধা দিয়াাতটো মোৰ মতে একদম এটা ন- অতয়ানন্ত ভুল ধাৰণা অভিভাৱকৰ মন এটা ভুল ধাৰণা সোমায়। এতিয়া চা সৰুৰে পৰা সেই খেলসমূহত যেতিয়া- ছাত্ৰ ছাত্ৰীসমূহ সোমাই পৰে, আৰু ই এক প্ৰকাৰৰ আমাৰ পাঠ্যক্ৰমৰ এটা বিষয় কাৰণ আমাৰ স্কুলৰ ধৰক, আপুনি এতিয়া বি বিদ্যালয়সমূহলৈ যাওক, বিদ্যালয়সমূহত আপুনি দেখা পাব। খেলৰ বাবে নিৰ্দিষ্ট সময়সীমা বান্ধি থোৱা আছে। খেলৰ ক্ষেত্ৰত চৰকাৰে কিমানখিনি ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে দেখিছেই, কিমান খিনি আই ব্যয় কৰিছে তাত, সেইসমূহ গতিকে দেখা গৈছে কাৰণ আৰু খেলৰ আমি আমাৰ লং টাইম হেৰিয়ত, আমাৰ ভৱিষ্যতৰ ক্ষেত্ৰতো খেলত আমি বহুত বিভাগ দেখা পোৱা যায়। বহুত অপচন দেখা পোৱা যায়, গতিকে খেলক এজ এ আমাৰ কেৰিয়াৰ হিচাপে ও আমি ল'ব পাৰোঁ, কেৰিয়াৰ অপচন হিচাপেও ল'ব পাৰো।
হয়, নিশ্চয়।
হয় নিশ্চিয়, ইয়াৰোপৰি আমাৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিৰ সামগ্ৰিকভাৱে একদম মূল উৎসটোৱে হৈছে খেল, একেবাৰে সৰুৰে পৰা যদি চাবলৈ যাওঁ, সৰুৰে পৰা চাত্ৰ চাত্ৰীয়ে জানে, খেলৰ প্ৰতি এধাওতি হয়। হয়নে, আৰু ই এক প্ৰকাৰ আমোদ প্ৰমোদৰো সৃষ্টি কৰে, যি যাৰ ফলত এটা মানসিক চাপ যিসমূহ থাকে, এতিয়া ধৰক একেখন টেবুলতে বহি পঢ়ি থকা এজন ছাত্ৰৰ যদি আপুনি মানসিক অৱস্থা চায় আৰু দিনটোত সকলো কাম কৰা, পঢ়াৰ পৰা ধৰি খেলা ধূলা কৰা। অন্যান্য কাম কৰা ল'ৰা এজনৰ মানসিক আপুনি অৱস্থাটো চাওক। যে কাৰ মানসিক চাপটো বেছি হ'ব, যিজনে একেঠাইতে বহি পঢ়ি থাকে। যি বাহিৰৰ জগত খনৰ লগত ইমান চনা পইচা নহয়, বা তেখেতৰ শৰীৰৰ চৰ্চাৰ ক্ষেত্ৰত হওক, বা সেইখিনি ক্ষেত্ৰতে হওক। ইমান হেৰি নহয়, তেখেতে তেখেতৰ মানসিক চাপটো অত্যাধিক বেছি হয়। আৰু খেলে কি কৰা হয়? খেলে আমাৰ বৌদ্ধিক বৃদ্ধি কৰে, আমাৰ বুদ্ধিত বৃদ্ধি কৰে। আমাৰ শৰীৰৰ ক্ৰডিয়াত বৃদ্ধি কৰে, এতিয়া আপুনি কি ভাবে? এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসমূহৰ এতিয়া যিসমূহ ডিপ্ৰেশ্যন ডিপ্ৰেশ্যনৰ যিহেতু এটা আজিকালি এটা ট্ৰেণ্ডিং চলি আছে যে আমাৰ যিটো জেনেৰেশ্যন আছে, ডিপ্ৰেশ্যনত যথেষ্ট ভগীয়া বুলি কৈছে, সেই ডিপ্ৰেশ্যনত ভ গাৰ অন্য এটা কাৰণ, খেলেও কোনোবাখিনিত কোনোবাখিনিত নহয় কোনোবাখিনিত এফেক্ট কৰিছে নেকি, আপুনি কি ভাবে?
নহয়, খেলে আচলতে আমাৰ সেই ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত খেলৰ একো ভূমিকা নাই বুলি ভাবোঁ। মানে অৰ্থাৎ মানে খেলে আচলতে আমাৰ সেই যিটো ডিপ্ৰেশ্যন থাকে মানুহৰ। সেই আচলতে সেই খেলৰ জৰিয়তে সেই ডিপ্ৰেশচনটো মোৰ মতে দূৰহে হয়।
দূৰ হয়, হয়, নিশ্চয় নিশ্চয়।
হয় হয়। খেলৰ আৰু তাৰ লগতে খেলৰ খেলটো আমাৰ শৰীৰৰ কাৰণে ইমানেই ভাল। যে খেল খেল খেলিলে আমাৰ শ শৰীৰটো বহুত মানে মানে যিখিনি সাধাৰণ মানুহ সাধাৰণ মানুহতকৈ বেছি বৃদ্ধি হয়, হয় আৰু খেল খেল খেলিলে সেই খেলৰ পৰা আমাৰ শৰীৰটো বহুত সুস্থ আৰু সবল হয়।
হয় হয় দৈনন্দিন যিসমূহ কাম আমি কৰি থাকোঁ, সেই কামসমূহৰ লগতে খেলৰ প্ৰয়োজনীয়তা আনম নিশ্চয়, ধৰক দৈনন্দিন জনিও আমি কৰিব নোৱাৰো সপ্তাহত বন্ধৰ সময়খিনি যিখিনি পাওক কমচে কম সেইখিনি সময়ত আৰু কি হয় চাওঁক শৰীৰ বুলিয়ে নহয় আমি খেল খেলাৰ লগতে আমি খেল এটা কেৱল অকলেই নেখেলো নিজে খেলটো খেলাত সম্পূৰ্ণ লাগে দলৰ সহযোগিতা। লগতে নিজৰ থিংকিং এবিলিটিয়েই হওক বা একচন যোনটো একচন স্পীডেই হওক বা এইসমূহ যোনবিলাক আছে শৰীৰৰ কথাখিনি কৈছোঁ, গোটেইখিনি জড়িত হৈ হৈছে অভাৰত আমি আমাৰ বন্ধুৰ লগত খেল খেলোঁতে আমি যিখিনি সম্বন্ধ স্থাপন কৰো, বুজা-বুজিৰ ক্ষেত্ৰতে হওক বা আমি কোনোবা এটা খেলখনত খেলিবলৈ যাওঁতে আমি বৌদ্ধিক ক্ষেত্ৰখনত চাওঁ, এতিয়া চাব
হয়।
এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে যে যিসকলে পঢ়া শুনাৰ ক্ষেত্ৰত খুব ভাল। কিন্তু খেললৈ ক্ষেত খেলৰ ক্ষেত্ৰখনত যেতিয়া তেখেতে নমাই দিয়া হয় বা খেলপথাৰলৈ নমাই দিয়া হয় তেওঁলোকে কিন্তু তাত ইমানখিনি ভাল পাৰফৰ্মেন্ঞ্চ দিয়া দেখা পোৱা নাযায়।
হয় হয় হয়।
কিন্তু প্ৰেক্টিকেল যদি আপুনি এজন ছা ছা ত্ৰক চাব যায় খেলৰ ক্ষেত্ৰত তেখেতে ইমান ধুনীয়া খেল খেলে, পঢ়াৰ ক্ষেত্ৰত তেওঁ হয়তো ইমানখিনি ভিতৰলৈ যাবগে নোৱাৰে, কিন্তু পঢ়াৰ ক্ষেত্ৰতো তেখেতক ইমান বেয়া দিশত আমি দেখা পোৱা নাযাওঁ। যিহেতু তেখেতে কি হৈ আছে প্ৰেক্টিকেল যিসমূহ শৰীৰৰ ক্ষেত্ৰত জড়িত কাম সহ কৰি আছে মানসিক হেৰিয়ৰ লগত জড়িত কাম সমূহ কৰি আছে তেখেতে।
হয়।
পিছে অভাৰ অল এতিয়া ধৰক আপুনি যিটো কথা ক'লে যে এতিয়া আমাৰ ডিপ্ৰেশ্যনৰ মুন নাশ কৰা এটা মূল উপায় হৈ গ'ল যে খেল খেলে ডিপ্ৰেশচনটো নাইকিয়া কৰিব পাৰে, হয় এতিয়া প্ৰথম কথা এই জেনেৰেশ্যনটোত ডিপ্ৰেশ্যন প্ৰথম কথা আৰম্ভ হৈছে ই যিসমূহ আজিকালি আ উম যান্ত্ৰিক বস্তুসমূহ ওলাইছে সেইসমূহৰ মাজত থকাৰ পৰা আৰম্ভ কৰি শাৰীৰিক ক্ষেত্ৰত ন শাৰীৰিক কাৰ্য ন নকৰা, মানে ধৰক খেল এক প্ৰকাৰৰ শাৰীৰিক কাৰ্য্য ব্যায়াম এক প্ৰকাৰৰ শাৰীৰিক কাৰ্য্য এইখিনি নকৰা ফলত কি হৈছে শৰীৰৰ অৱনতি ঘটিছে, শৰীৰৰ অৱনতি ঘটাৰ লগে অৱনতি মনৰ অৱনতি ঘটাৰ লগে লগে ডিপ্ৰেচনত আহি পৰিছে, চাপৰ সৃষ্টি হৈছে। আৰু এই চাপে কি কৰে? আমি জানো যে চাপ সৃষ্টি হোৱাৰ লগে লগে মনত সেই চাপে কি কৰে মগজুৰ ক্ষমতা লাহে লাহে কমাই আনে, আৰু মগজুৰ লগে লগে আমাৰ অভাৰ অল যিটো বয়সৰ ক্ষমতা বয়সৰ ক্ষমতাটো কমাই। গতিকে এই ক্ষেত্ৰখনক খেল এই যিখিনি সময় আমি সুবিধা পাওঁ, সেই সময়খিনি মোৰ মতে আমি খেলক দিয়া উচিত। স্পৰ্টছৰ ক্ষেত্ৰত। আকৌ এতিয়া চাব যাওক, নেশ্যনেল, ইণ্টাৰনেশ্যনেল লেভেলত খেলৰ কিমান প্ৰয়োজনীয়তা আছে।
হয়, হয়, হয়।
ভাৰতৰ আমাৰ, খেলৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ পাৰফৰ্মেঞ্চ কেনেকুৱা খেল ক্ষেত্ৰত?
হয়।
যাওক গতিকে আমাৰ এতিয়া সমাজত এজন ভাল খেলুৱৈৰো প্ৰয়োজন আছে। এজন ভাল শিক্ষকৰো প্ৰয়োজন আছে, ডাক্তৰো প্ৰয়োজন আছে, ইঞ্জিনিয়াৰৰো প্ৰয়োজন আছে। সমান্তৰালভাৱে এজন খেলুৱৈৰো প্ৰয়োজন আছে, কাৰণ দেশখনৰ এনেকুৱা হ'ব নালাগে, যেতিয়া দেশখনত ব-বছৰি, বছৰি অন্যয়ন দেশ সমূহ পৰীক্ষা কম্পিটিটিভ এক্সাম আছে, সেইসমূহৰ মাত্ৰা দিনক দিনে বাঢ়ি জাওক আৰু খেলৰ ক্ষেত্ৰখন লাহে লাহে শূন্য হৈ পৰক, এনেকুৱা নহয় অভাৰ অল আমি সকলো ক্ষেত্ৰতে গুৰুত্ব দিব লাগিব। যিটো গুৰুত্ব দিলে, কেৱল আমি অকল খেলক এজ এ, পেচন, হিচাপে নলওঁ। খেলক এচ, যে, আমি উ, পইচা ঘটা এটা উৎস হিচাপে নলৈ, আমি আমাৰ সম্পূৰ্ণ মানসিক আৰু শাৰীৰিক বিকাশৰ এটা মাধ্যম হিচাপে ল'ব পাৰো।
হয়, হয়।
গতিকে যাৰ ফলস্বৰূপে, আপোনাৰো, আপোনাৰো উপকৃত হ'ব, আপুনিও উপকৃত হ'ব, মইও উপকৃত হ'ম।
হয়, হয়।
গতিকে এতিয়া আমাৰ সমাজত যিসমূহ মানুহৰ মনত সেই ধাৰণাটো আছে। যে, খেল এটা খেল খেলিলে, ছাত্ৰজনৰ সময় সময় নষ্ট হ'ব বা খেল খেলিলে পঢ়াত কিবা ব্যাঘাত জনমিব। সেইটো সম্পূৰ্ণ ভুল ধাৰণা বুলি প্ৰমাণ কৰিব লাগে, আমি। সমাজত সেই বিপ্লৱটো আনিব লাগে আৰু আমি তাৰ মাজে এটা নতুন উম, নতুন সমাজ এখন গঠনৰ পথ প্ৰশস্ত কৰিব লাগে। গতিকে এই ক্ষেত্ৰত আপুনি, মই আজি যিমানখিনি কথা আলোচনা কৰিলো। মোৰ বোধেৰে, প্ৰত্যয়েকজন লোকে তেওঁলোকৰ মাজত আলোচনা কৰাটো উচিত। যাৰ ফলস্বৰূপে, আপুনি নজনা কথাখিনি মই জানিব পাৰিলো বা মই যি মোৰ, যি ধাৰণা আছে সেইখিনি জানিব পাৰিলো। আশা কৰিছোঁ আপুনিও, আজি এই কথোপকথনখিনি যথেষ্ট ভাল, পাইছে।
হয়, হয়। নিশ্চয়।
আশা কৰিছোঁ আকৌ, পুনৰ লগ পাম এটি নতুন বিষয়ৰ সৈতে। আজিলৈ ৰাখিছোঁ, ধন্যবাদ।